হেল্লো
কোৱা, কোৱা।
অ', অ' কি আছিলে তেতিয়া তোমাৰ মানে তোমাৰ লগৰটো কি কৰিলে?
অ' এই তিনিআলিতো জিম লৈছিল, তাতেও কেইদিনমান যাই বাদ দি দিছে।
মানে কিয় নকৰে সি মানে, তাক সুধিছিলা নেকি কেতিয়াবা লগ পায় হলো।
নাই তাৰ দুদিনীয়া জুচ সেইবোৰ। এনেই মানে বেলেগক দেখি কিনে লয় তাৰ পিছত আৰু বাদ দি দিয়ে। সি বাৰু জিম চিম কৰা ছোৱালী ন - হয়, ঘুৰা ফুৰা কৰা মানে আড্ডা দিয়া ছোৱালী হয়।
অ' সেনেকুৱা টাইপৰ অকমান।
অ' জিম চিমত ইমান হেৰি নাই।
চাগে লগৰ চগৰে কাৰোবাক দেখা পায়, জুচতে আহি যায়, তাৰ পিছত নাই নকৰো। প‌ইচা চ‌ইচা থাকাই ঘৰৰ ছোৱালী চাগে, কাৰকো নকৰে প‌ইচা দেউতাকৰ ওচৰত।
বা বা বাপেকে বিজনেচ কৰে গাহৰি ফাৰ্ম আছে, ভাবা কেনে পইছা।
গাহৰি ৰ্ফাম‌ও আছে।
গাহৰি ৰ্ফাম থকা হ'লে ধনী ন, প‌ইচা আছে ন'হয়।
হে বহুত পইচা, এটা তোমাৰ হেৰি - এ তিনদিনত পঞ্চাশ হাজাৰ মান আহে।
ৱাওঃ।
সি মানে, সি আমাক নিজৰ দেখাইছিল পইচা অ' মানে- তাৰ যিটো কিউ আৰ ক'ৰ্ড পে টি এমৰ তাতে তোমাৰ থাৰ্টি থাউজেন মান একদিনত থাৰ্টি থাউজেন আহিছিল একবাৰ।
একদিনত থাৰ্টি থাউজেণ্ড, বাহঃ।
অ',
কি কোৱা ৰে!
সিহঁতৰ বোলে মাহৰ ইনকাম পোন্ধৰ লাখ মান হয়।
মাহত পোন্ধৰ লাখ মান ইনকাম।
অ',
এই বিজনেছ কৰা মানুহৰ প‌ইচা হয়ে ৰে, তোমাৰ - মানে প‌ইচা মানে তাঁহাতৰ একো টেনশ্যন নাথাকে লাইফত। বিজনেছত হয় তোমাৰ, হয় তুমি ঠিক, হয় তুমি বহুত ধনী হবা হয় তুমি গৰীব হবা, বচ। এইটোৱে ফান্ডা মাজত নাথাকা আৰু।
অ' আৰু হেৰি - ইয়াৰ তাত জোনে কাম কৰে দোকানত সেইকেইটা তোমাৰ এই দুপৰীয়া দুপৰীয়া আৰু গধূলি ৰাতি ভাত খুৱাই নেকি। গাহৰি দি আৰু সাতশ টকাকে দিয়ে চাগে একদিনত।
কাম কৰা মানুহটোক আৰু?
অ' কাম কৰে ল'ৰাকেইটাক এদিন সাতশ কে দিয়ে।
অ' সাতশ কে দিলেও তোমাৰ মোটামুটি সাতাইশ সাতাইশ হাজাৰ নেকি? অ' চৌবিশ হাজাৰ মান হব দাম উম। চৌবিশ হাজাৰ
আৰু সিহঁতে মানে বিল্ডিং বনোৱাৰ মাথা মাৰি আছে তাৰ আগৰ ঘৰটোয়ে মানে।
আচ্ছা আচ্ছা, অলপ অলপ পাই তাতে চোন ইচ্ছা কৰিলে বছৰে বছৰে বিল্ডিং বনাই থাকিব পাৰে।
হা হা?
তাৰে ইচ্ছা কৰিলে বছৰে বছৰে বিল্ডিং বনাব পাৰি বা মাটি কিনি থাকিব পাৰে চোন।
পাৰে কিন্তু সিহঁতে য'ত থাকে তাতে কাষত হিহঁতৰ খুুৰাক চুৰাক চব মানে থা কে হা ত' সিহঁ তে বিল্ডিং বনালে মানে অকল মানে সিহঁতে ধনী এখিনিত সিয়াতে বনাবা লাগবা একলা বাকী খুৰাক চুৰাক হঁতৰ পইচা ওলাই নপৰিব সেইটো কাৰণে সিহঁতে বনোৱা নাই বৰ্তমান। নহ'লে চব পইচা বোলে তাৰ বাপেক অঁ চব পইচা তাৰ বাপেকে দিব লাগিব বোলে।
অঁ বিল্ডিংটোত ভাগটো খুৰাকো ধৰিবই।
সেটোৱে আৰু তোমাৰ বিল্ডিং চিল্ডিং হোৱাৰ পিছত সিহঁতৰ ৰাস্তাটো ভাল কৰিব বোলে যিটো মানে ঘৰ যাই যোৱা ৰাস্তাটো তাৰপিছত বোলে সি তোমাৰ বি এ অঁ সিহঁতৰে ঠিক কৰি লব আৰু পইচা আছে আৰু। তাৰপিছত তেতিয়া বোলে সি সেই ল'ব বোলে বি এম ডাবলিউ এছ ফৰ খন ল'ব আৰু ফৰচুনাৰ ল'ব বোলে।
বোৱা একেলগে দুখন গাড়ী।
অঁ।
কি কোৱা ইমান ধনী।
কি কবা আৰু অ' মোৰ লগৰ হয়।
একেলগে ফুৰিব চুৰিব যায় থাক।
ফুৰিবা চুৰিবা যাও ফুৰিবা চুৰিবা গেলে সিয়ে দিয়ে পইচা চব।
তোমাৰেটো ধনী ধনী লগৰে আছে চব?
এ কি কবা আৰু।
উম। আমি
যদি সেইটো বি এম ডাবলিউ এ বি এম ডাবলিউ এচ ফৰ খন বাৰু কিমান পৰে তোমাৰ? ফিফটি ফিফটি লাখ মানে পৰে চাগে ফিফটি চিক্সটি ভাবা তাৰ যদি পোন্ধৰ লাখৰ যদি তোমাৰ ই এম আই যদি চাৰি পাঁচ লাখ টকাও যায় তাৰ নো কি বাৰ পৰব সিহঁতৰ
উম।
সিহঁতৰ হেৰি নাই ন আৰু তোমাৰ বি বিহু হওক, বিহু হওক, থাৰ্টি ফাৰ্ষ্ট হওক তেতিয়া চেল আৰু বাঢ়ি যায় তেতিয়া চোন গমেই পোৱা, কিমান মানুহ মাংস খায়।
অঁ।
নৰ্মেলিয়ে ইমান চেল। তেতিয়াতো আৰু বহুত চেল যায় সিহঁতৰ।
উম! সেইটো হয় বাৰু। প‌ইছাৰ অভাৱ নাই আৰু এইবিলাক মানুহ টেনছন নাই ন মানে যিমান দি থাকক, নাথাকক নিজৰ লৰা-ছোৱালীৰো ল'ৰা-ছোৱালীৰো ইমান টেনচন নাই আৰু।
সেইটোৱে।
লৰাটো কি কৰি আছে এতিয়া? পঢ়ি-চঢ়ি আছে নে? নে কি কৰি আছে?
নাই সি সেই তোমাৰ ডিগ্ৰীয়েই কমপ্লিট নকৰিল, ছেকেণ্ড চেম থাৰ্ড ছেমতে বাদ দি দিল।
অ ক'ত পঢ়িছিল?
চিটি কলেজত। কি কবানো, কি কৰিবনো পঢ়ি
উম!
বাপেকৰ বিজনেছে চাব এইয়াই।
এ ল'ৰাটোৰ যিটো মটি মটি-গতি দেখিছো আৰু তোৰ নকৰে এইয়াই পঢ়া পাতি ভাল দিলে। চাগে বাপেকৰ বিজনেছো দুবাবহে চাগে ই?
কিবা সেয়ে লাগছে মোৰো। আৰে একদিনত যিমান পইচা ওলাই সি গম পোৱা নাই। তাৰ দোকানতে হা আমি তাতে আড্ডা দিয়া এখন দোকান আছে তাতে তাৰ নামত চবেই বাকী কৰে জানা, চবে বাকী কৰে। তাৰ নামত। এইটো খাব, সেইটো খাব। অ! তাৰ নামত। এতিয়া সি মানা কৰি দিছে ৰবা বৰ্তমান সেইকাৰণে এয়া বাকী নকৰা হৈ গৈছে। তাৰ নামত একদিনত তোমাৰ নশ টকা মান বাকী হৈছে আৰু সি ডেইলি হাজাৰ, পোন্ধৰশ টকা ওলাই থ বা ডেইলি মাহত ত্ৰিশ ত্ৰিশ, চল্লিশ হাজাৰ টকা ওলাই সি মাহত।
অ! মানে সি মই বুজি পাইছো। ‌ সি মানে ধনী হয় বাত পইচাৰ ভেলোটো নাজানে সি। এই ই বাপেকৰ বিজনেচটো ডুবাব দিয়া।
ইয়াৰ মানে এনেকুৱা তোমাৰ, পইচানো ইমান সাঁচি কি কৰিম? মৰিলে লগত লৈ নাযাওঁ ন তাৰ এনেকুৱা মানে।
মানে সি পইচাৰে পইচা কৰিব নাজানে, পইচাৰে পইচা কেনেকা খৰচা কৰে, সেইটো জানে।
অ! সি খৰচা কৰে দে ডইলি ডেইলি বহুত।
মানে আৰু অঁ-অঁ! মানে ক'ব গলে এতিয়া সি আৰু সি তোমাৰ ধৰি ল' কিমান বছৰমান হৈছে? তোমাৰ সমানৰ বয়সৰে নেকি?
সি মোতকে মোতকে এক বছৰ ডাঙৰ হয় সি। একবাৰ ফেইল কৰিছে সি।
আচ্ছা! অকণমান ছাউণ্ড আহিছে
অঁ! আমাৰ হৈছে ছাউণ্ড কোৱা?
অঁ! এ নহ'লে অ হেল্ল'? অঁ এতিয়া অকমান ঠিকে আছে, এতিয়া ঠিকে আছে।
অ-অ
মানে ক'ব গ'লে সিয়াৰ ভালে ইনকাম-চিনকাম ন', টেনচনে নাই বাপেকহঁতৰ চলিটোৰ
টেনচন নাই এই ইয়াৰ।
সি মানে কি এতিয়া গাড়ী-চাড়ী লৈ ঘূৰি থাকে আৰু মেইনলি।
নাই ইহঁতৰ গাড়ী লোৱা নাই, বৰ্তমান মানে ৰাস্তাটো বেয়া। ত' সিহঁতৰ গাড়ী সোমাৱাৰ জাগা নাই। ত' ভালকে গেট চেট বানাই, ৰাস্তাটো ঠিক কৰিলেহে সি গাড়ী লব বোলে। এতিয়া জাষ্ট গুটি এখানে আছে ৰে যেডাৰ।
অ তাৰ ৰঙা স্কুটি এখনো আছে।
অ, সেইখন সি কেতিয়াবাতে লৈছে ৰ'বা, স্কুটি খন সি হায়ছেকেণ্ডাৰী দিয়ে লৈছে চাগে।
আচ্ছা।
আৰু সি বোলে অ আৰু মোবাইল লৈছি ল ৰ'বা, এই সেয়া মেট্ৰিক দিয়ে তোমাৰ ৰেডমি যি টো কে থাৰটি, কে টুৱেণ্টি প্ৰ' নে কি যে তেতিয়াৰ সময়ত চবতকে দামী মোবাইল আছিল এইটো, সেইটো লৈছিল। সিয়ে কাৰণ সিহঁতৰ বংশৰ সিয়ে প্ৰথম মেট্ৰিক পাছ কৰা চলি আছিল।
অহ মানে, সিয়ে মুখীৰ পাছ কৰিছে সিহঁতৰ বংশৰ।
অ' সেইকাৰণে তাক দিছে তাছত হায় চেকেণ্ডেৰীত তাক সেই আইফোন থাৰ্টিন এটা কিনি দিলে আৰু ৰে জেডাৰ এখন কিনি দিছিল, হায়ছেকেণ্ডাৰী পাছ কৰাই। তাৰপিছত গেমিং লেপটপ এটা কিনি দিছে, গেমে খেল থাকে ৰে।
অ অ গেমো খেলে নেকি? ঘূৰি ঘূৰি থাকে নে নাই মানে ধৰি লওক
ঘূৰি ঘূৰি থাকে, তাৰ ঘৰত যাও। মাজে মাজে যাও, তাৰ ঘৰত টেকেন থ্ৰী খেলিবৰ কাৰণে যাও তাৰ লেপটপত।
আচ্ছা আচ্ছা তোমাৰ ঘৰৰ পৰা ওচৰতে আৰু
সেই ওচৰতে থাকে, গাৰু গুচিতে থাকে।
এ, এনেকোৱা লগৰ চিনাকি হ'ল কেনেকৈ তোমাৰ।
এ, মোৰ লগতে পঢ়িছিলে স্কুলৰ পৰাই
অ স্কুলিং দে কেনেকোৱা
অ
উম আছে দে এনেকোৱা ভাল ভাল লগৰ আছে ত মানে হেনচ বিপদ চিপদত এনেকোৱা পইচা বিচৰাৰ ক্ষেত্ৰত
অ সেইটোৱে চলিটো এনেই বেয়া নহয় কিন্তু
মোৰো হয়
দিলদাৰ চলি আৰু বয়স মোতকে একবছৰ মান ডাঙৰ হ'ব চাগে
আচ্ছা এবছৰ মান ডাঙৰ মোতকে ডাঙৰ আৰু এক বছৰ এই তুমি যে কলা মেট্ৰিক যদি ফাষ্ট ফাৰ্ষ্ট কৰিছে হায় ছেকেণ্ডাৰী প্ৰথমে পাছ পাছ কৰিছে তাহাঁতৰ বাবু
অ হাই ছেকেণ্ডাৰীও
উ তাহাঁতৰ বাপেকে এইবাৰ মানে বাপেকে মানে মেইনলি বিজনেছ কৰে কাৰণে পুৰা পইচা আৰু ন গাহৰি
অ বাপেকে বিজনেচ আৰু বাপেকে মস্ত এডাল সোণৰ চেন পিন্ধি থাকে গলত
অ কি কৰে
অ তিনিডাল মান আছে বোলে সেনেকোৱা
আচ্ছা মানে
সিয়াৰো আছে বোলে সি কিন্তু নিপিন্ধে ইমান
সেইটো ইনভেষ্ট কৰি থৈ দিছে আৰু পইচা বিলাক উলোৱা এতিয়া এটা ইনভেষ্ট তোমাৰ এটা নামো হ'ল আৰু ইনভেষ্টটো হ'ল।
তাক মাকে ডেইলি ওলাই গলে পাঁচশ টকাকে দিয়ে, আমাক তোমাক দিয়ে এনেকে?
মোক দছ টকাই নেদিয়ে।
ডেইলি পাঁচশ টকা দিয়ে ভাবা ওলাই গলে!
পাঁচশ টকা ডেইলী, মাহত পোন্ধৰ হেজাৰ।
এ
বৰ্তমান টাইমত ফৰ্টি পাৰ্চেণ্ট চলি চেলাৰি গল কাম কৰি আছে পাঁচশ টকা মানে। মান্থলী পোন্ধৰ হেজাৰ টকাৰ কাম কৰি আছে। ফৰ্তী পাৰ্চেণ্ট ভাবা।
আৰু তাক চোৱা।
আমাৰ যে এনেকুৱা দিন আহিব?
আজি আমাৰ বিজনেছ থাকিলে আমাৰো একেদিন আহিব।
তোমাৰ এইগিলা ফ্ৰেন শ্রেন বাই ওৱান লগৰ চগৰ আছে সব মানে বিজনেচ বিলগে কৰে। তুমিও বিজনেছৰ মাথা মাৰিব পাৰা।
এ সিহঁতৰ ঘৰৰ পৰাই সিহঁতৰ ঘৰৰ পৰাই ধনী বে ভাই বাপেকেইটাই কৰি থৈ দিছে। মই আৰু নতুনকে ষ্টাৰ্ট কৰিব লাগব। এটাৰ আৰু এটাৰ বাপেকৰটো সোণাপুৰত মাটি আছে। সেই মানে মাটিৰ তলত বোলে তোমাৰ তেল আছে, সেই পুতেকৰ ফিউচাৰ কাৰণে ৰাখি থৈ দিছে।
তেল আছে?
অ।
তেলৰ যিহে দাম বৰ্তমান! এ ক্ৰুড ক্ৰুড অইল ন?
অ ক্ৰুড অইল।
আচ্ছা, আচ্ছা, আচ্ছা।
লাষ্টত এইটোৱে পেট্ৰল বনায় বেচিব! আ এতিয়া বৰ্তমান হেৰি কৰা নাই ৰ'বা থৈ দিছে!
আচ্ছা এইটো কাৰনে আধুনিক টেকন'লজী লাগিব! টেকন'লজী